এই মোৰ লগৰটোক মোক কল কৰি থাকো দেই ন উ তাক কি জানো তাৰ তালৈ মোৰ কলটো নাযায় তাৰ পৰাা মোৰ এনেই কল কেইটা ব বৰবাদ হৈ থাকে নহ তাৰাপা এতিয়া মানে তোৰ একেলগে যদি কলটোক গুচি নাযায় তেতিয়া ইৰৰটা গুচি আহে মানে
আচ্ছা আচ্ছা মূল হে কওঁতে হৈছে নে
অ সেই তো কোতে ইৰ আহিছে মানে ত এতিয়া তই মোলে এটা কৰিলি নহয় এটাই ৰড টো নাহে মানে এতিয়া মই আকৌ তোলৈ লগাম আৰু সেইটো আৰু অলপ অলপ থাকক আৰু নেকি বাকী হেৰি ল'বা আৰু বেছি টাইম নালাগে আৰু আৰু বিশ ছেকেণ্ড
হ
এ হে কিবা এইটো কি বুলি ক কলে কলেজ গৈছিলি
কলেজ গৈছিলো অ তহঁতৰ একো নাই নি এতিয়া বাৰু
এতিয়া আমাৰ একো নাই আমাৰ কলেজ যাবলগীয়া হেয়ে নাই বাৰু দে মই লগাইছো ৰ তোলে
পক্ষে